হেল্ল'
হেল্ল', কি কৰি আছা? এইয়া পকাতে বহি আছোঁ, ইমান গৰম! কাৰেণ্টটো নাই, কাৰেণ্ট টো গুচি গ'ল।
অ', এই ভাত বনাব লৈছোঁ। ভাত বনাব লৈছোঁ।
অ', তোমালোকৰ ভালনে?
ভাল, ভাল, আপোনালোকৰ?
আমাৰ ভালে আৰু, গৰমটো বেছি যে, একো কৰিব পোৱা নাই, খেতি কৰিব পৰা নাই, পথাৰলৈ আজি আজি মাটি ৰুবলৈ দিছিলে এফাল ৰুলো, ৰুব নোৱাৰিলো গৰমত, ইমান তাপ!
অ, অকলে ৰুইছা নে?
আৰু মানুহ দুজনী
কিমান টুটেল মাটি?
মাটি টোটেল দছ বিঘা।
অ', এইটো গৰমত ৰোৱনী আছে নাই ৰুবলৈ?
ৰুৱণি এতিয়া গৰমত নাহে নহয় ৰুৱণি পাবলে নাই আৰু সেইটো পৰা দিগদাৰ হৈছে।
অঁ। তাকেহে। ইফালে আজি বতাহ মাৰি আছে।
আজি বতাহ দিনত হ'লে ৰ'দ দিব টিকা ফটা ৰ'দ দিব ৰাতি হ'লে বতাহ মাৰিব বিজুলীৰ ঢেৰেকণি
কাৰেণ্টো নাই আমাৰ ঘৰৰ ফালে।
আমাৰ এইফালেও কাৰেণ্টো নাই এই বতাহজাক মাৰিলে যে কাৰেণ্টো গ'ল।
অঁ।
এই ফ আমাৰ এইফালে অকমান বতাহ মাৰিলে কাৰেণ্টো গুচিয়ে যায় আও।
অঁ। ভাত কিহে বনাব?
ভাত এ দালি দিম দিম আমলেট কৰিম আৰু সিমানে গৰমত।
গৰমত ডিমটো খাব নালাগে।
নেখালোও এইবোৰ চব্জি তব্জি খাবলৈ মন যোৱা নাই।
উম সেইটোও হয়।
শাক পাচলি খেতি আছেনে নাই?
আছে আছে।
অ আমাৰ দেউতাই আমাৰ জিকা, জিকা আছে, জিকা আছে কোমোৰা আছে ৰঙালাও আগ আছে এতিয়া হেৰি নহয় হেই এই জিকাটো লগা নাই, কেলে জানো?
অ সাৰ পানী কম পৰিছে চাগে।
অঁ।
জিকাটো কম লাগিছে এটা দুটা লাগিছে। হে?
ফল মূল আছে নাই কিবা?
নাই কল আছে, আমাৰ ঘৰত জাহাজী কল আছে তাৰপা মালভোগ কল আছে চেনী কল আছে আমি কল আমি কিনি নাখাওঁ ঘৰৰ খাওঁ বাও।
কল নহয় অ এই হেৰি ফল মূলৰ কথা কৈছোঁ।
অ ফল এইটো কলটো ফলেই।
অকল কলহে আছে নে?
অকল কল গছ আছে কলহে আছে বেলেগ ফল মূল নাই আমাৰ ঘৰত।
অঁ ৰুব লাগে আক।
এই ৰুলেও নহয় আমাৰ মাটিডোখ মাটিবোৰ মানে আমাৰ বালি মাটি যে। আম চাম নাই নিকি? আম চাম। আম আমৰ গছ অহাবছৰ লে লাগিবগে।
অ আছে মানে?
আছে আছে।
অঁ। দুপৰীয়া ভাত কিয়ে খালে?
দুপৰীয়া ভাত ভাত কেৰেলা, জিকা ভাজি, দালি, মাছ।
অঁ, উম গৰমবোৰ ধেই হৈছে দেই। খেতি-বাতি এইবাৰ কি হ'ব জানোঁ?
মানুহ এইবাৰ মৰিব দেই গৰমত।
খেতি-বাতি কৰিব নোৱাৰা হৈছে মানুহবিলাকে।
উম, এইবোৰ খেতি কৰোঁ। অঁ, বোলে তাতে ৰুই আছে।
কৰাবিলাকে কৰিছে। কিন্তু খেতি আপোনাৰ শুকাই যাব নহয় এনেকে পানী নাথাকিলে।
অঁ।
সেইটো কাৰণে দিগদাৰ হৈছে।
উম।
হম। কওক তেতিয়া।
অহ, উম।
আচাৰ-চাচাৰ বনাইছেনে নাই?
আচাৰ আমাৰ আছে। ‌ আমৰ আচাৰ অকণমান আছে, তাৰ‌ পিছত জলফাই আচাৰ অকণমান আছে।
আচাৰ বনাবলৈ সময় নাইকিয়া হৈছে। এতিয়া ৰ'দ দিছে, আচাৰ বনাবলৈ ভাল হৈছে। এতিয়া আচাৰ বনাবলৈ একোৱেই নাই।
অই মই বগৰী গুৰি খাব।
অঁ বগ অ', বগৰী গুৰি আছে?
অ', বগৰী গুৰি খাব লাগে পানীত দি।
অঁ
আমাৰ আজি হেৰি বনাম, বেঙেনা আৰু ডিম। ভাজিম।
উম।
সেনেকে খাম আৰু। গৰমত কি খাবনো।
অঁ, উম। তাকে। তাকে নাখায়, মই অকলে থাকুং।
অঁ।
অকলে থাকোঁ। ৰাতি হ'লে অকলে থাকোঁ। দিনত হ'লে এ' মালিক আহে ঘৰলে।
আহ। আপোনাৰ ল'ৰা-ছোৱালী কেইটা?
মোৰ ল'ৰা-ছোৱালীয়ে নাই।
আপুনি বিয়া পতাই নাই নেকি?
নাই পতা।
অঁ, উম। উম, আপোনালোকৰ খেতি-বাতি আছে নে নাই?
খেতি-বাতি আমাৰ আধিলে দিয়ে।
উম, ইমান চুচটি নে? ঘৰতে কৰিব লাগে।
ওঁ, সেই খেতি-বাতি কি কৰিব আও? খেতি ক- কষ্ট কৰিব নোৱাৰি নহয় আজিকালি।
কষ্ট এই, কষ্ট কৰিবই লাগিব। ঘৰৰ ভিতৰত মোবাইলটো টিপি থাকিলে নহ'ব নহয়। খেতি কৰিব লাগে, তেতিয়াহে খাবলৈ পাব।
অহ।
উম।
হয়
কাম কৰিব লাগিব তেতিয়াহে
আমি ঘৰতে থাকোঁ আও, ৰোৱনী-চোৱনী আ আহে ৰোৱনীক ভাত-পানী বনাই দিওঁ। ঘৰৰ কাম কৰিম
উম
বৰ আজিকালি খেতি
পাচলি কি কি আছে ঘ বাৰীত পাচলি কি কি আছে তোমালোকৰ?
আমাৰ আপোনাৰ হেই এ জিকা আছে,
উম
ফেচবিন আছে, ৰঙালাওঁ আছে
উম আ
তাৰপা আছে কিবাকিবি দাংবডী আছে আমাৰ ধেৰ আছে বাৰীখনৰ ফল-মূল ধেৰ আছে। গছ গছ নিউ ঢেৰ যে সেইকাৰণে আমাৰ অকমান গৰমটো কম ঘৰত।
সেইকাৰণে গছ-গছনি কাটিব নালাগে ময়ো কাটিবলৈ কওঁ মাঁক আমাৰ মানজনৰ গছ-গছনি কটা নাই কিন্তু ভালে হৈছে আকৌ এতিয়া গৰমত থাকিবলে দিগদাৰ হল হেতেন।
উম বেছিকে ৰ'ব পুলি ৰোৱ লাগে।
অ এতিয়া এ গমাৰী গছজোপা সেইদিনাখনি ভাগিয়ে পৰিলে।
অ কালি বিজুলী-ঢেৰেকনি মাৰিছিলে নাই?
মাৰিছিলে বহুত ভয় লাগিছে বিজুলী ঢেৰেকনি মাৰিলে মো বহুত ভয় লাগে।
সেই ভয় কৰিবলে নালাগে নহয়।
ম বিজুলী ঢে বিজুলী ঢেৰেকনি মাৰিলে মই ৰাতি নুশু নহয় ঘূৰি ফুুৰো ভিতৰতে।
অ তো কথা বেয়া কথা, চবৰে টোপনি ক্ষতি হয় নহয়।
মোৰ লগত ছোৱালীজনী থাকে ছোৱীজনী টোপনি ক্ষতি হয়।
অ
মই ঘুই-ফু যে।
ক'ক
মো কো
এতিয়া ভাত-ভাত এতিয়া কিহে বনাইছে? ভাত এতিয়া কিহে বনাইছে?
সেফা, এইফালে মাছ ওলাইছেনে নাই?
এ আম' ফালে মাছ নাই। মাছ ওলাইছে আমি ধৰিবলে নাযাওঁ আৱ আমি মানে এই
হাঁহটো পোহে-নোপোহে?
হাঁহ পুহো কিন্তু এই পুখুৰী নাই যে আমা
উম হাঁহ পোহিব লাগে ডিম খাবলে, মুৰ্গী পোহিব লাগে ডিম খাবলে।
উম, এই আমাৰ ওচৰৰ মানুহবোৰ আমাৰ ওচৰৰ মানুহবোৰ বেয়া এই মাৰি মাৰিওঁ পেলাই।
উম, সেইটো কাৰণেহে আকৌ।
ওচৰৰ মানুহবোৰ বহুত বেয়া আমাৰ সেইকাৰণে আমি ছাগলীয়ে পোহো আৰু অকল।
অ', ছাগলী কেইটা আছে?
ছাগলী পাঁচটা আছে।
ছা, গৰু?
গৰু গাই গৰু এজনী আছে, গাখীৰ দিয়া।
অ', গাখীৰ এতিয়া দিয়ে নে নিদিয়ে?
গাখীৰ অকমান দিয়ে।
অ', আমাৰ ঘৰতো আছে তিনটা, গৰুজনী এবাৰ গাভিনী নহ'ল গা সেই গৰুজনী, গাই গৰুজনী, এজনী গৰু এবাৰ গাভিনীয়ে নহ'ল।
অ'।
হু, হু।
আমাৰজনী গাখীৰ অকমান ওলাই, ঘা-ঘাঁহ পানী খোৱালে।
উম, ছাগলী আছে পাঁচটা। মাইকী পোৱালি এটা মা-মতা পোৱালি দুটা গাই, হা?
পঁচিছ হাজাৰ টকাটো, গছপুলিৰা পাব নাই?
অ' এইবোৰ ফৰ্ম চম পোৱাইছে, এতিয়া কি হয় পামনে নাপাম নে।
অ' পাব। দহ হাজাৰ পাছত যেতিয়া পঁচিছ হাজাৰটো পাব।
তাকে সেই পালে হয়, আমি আমাৰবিলাক নাইকিয়া মানুহ, পঁচিছ হাজাৰ টকা পালেও ধেৰ কামত আহিব।
অ'। বিজনেচ কৰিব দোকান চোকানত।
উম। সেইটো কি এইটো হস্পিেল নহ'ব, কিবা এটা বিজনেচত, কিবা এটা হোটলে দি দিলে তাৰ পৰা পোৱাললি ওলাই থাকিব, পোৱালি দি থাকিব।
উম।
খাই পেলালেতো নহ'ব নহয়।
দহ হাজাৰ টকাটো কি কৰিলে?
দহ হেজাৰ টকাটো ছাগলী আনিলোঁ কিনি, ছাগলী কিনি আনি প পেলাই গঁৰাল বনালোঁ, ছাগলী আনি পুহিলোঁ এতিয়া ভগৱানে পাঁচটা ছাগলী দিছে।
অ' দিব দিব।
উম। বাঁহ কিনিলোঁ, বাঁহ কিনি আকৌ হাজিৰা লগালোঁ মানুহ।
অ'।
হাজিৰা লগাই মেলি ছাগলী দুজনী কিনিলোঁ পাঁচ হাজাৰ টকা। এ, পোৱালি তিনটা আছে।
অ'। তাকে।
উম।
পইচাবোৰ হেৰি এনে খৰচ কৰাতকে এইবোৰ কামত লগাব।
এইবোৰ কামত লগাইছোঁ, সেইটোকে কামত লগাব লাগিব এনেই খচ
এবাৰ আকৌ বেলেগ এটা বেলেগ এটা বিজনেছ কৰিব ছাগলী হ'ল যেতিয়া।
এইবাৰ বেলেগ এটা বিজনেছ কৰিম এইবাৰ কিবা কাপোৰ চাপোৰ। বেপাৰ কৰিব লাগিব।
অ কাপোৰ বিক্ৰী কৰিব পাৰে।
উম কাপোৰ বেপাৰ ওলাই থাকিব এতিয়া গোটত আছোঁ গোটৰ ভাড়াটোকে দিবলৈ হ'ব।
অ সেইটো হয়।
উম
মই আকৌ হেৰি কৰিলোঁ, দোকান এখন দিলোঁ।
উম দোকানখনতো পইচা ওলাই থাকে নহয়।
দোকানখনত ভালকৈ চেল যায় বাৰু।
অ সেইটোহে লাগে চেল হোৱাটোহে লাগে বাৰু।
অ মই মানে আপোনাৰ হেৰি এই কাপোৰ দোকান এখন দিলোঁ।
অ কাপোৰ দোকান দিলেও লাভ আছে বাৰু।
অ
দোকান দিলেও লাভ আছে নহয়, এটকা দুটকা ওলাই থাকিব। এশ টকাত এখন মেখেলা আনিলে, অ অ আশী টকাত এখন মেখেলা আনিলে সেইখন বেচিলে নাই নাই বুলিতো অ বিশ টকা এটা ৰৈ যায়। মই তাকে এইবাৰ বা কাপোৰৰ বেপাৰ কৰিম বুলি ভাবি আছোঁ কি হয় এতিয়া।
তাকেহে কিবা এটা ঘৰ ত থকাতকে কিবা এটা কৰিব লাগে অসম চৰকাৰে সুবিধা দিছে যেতিয়া।
উম
আপুনি স্কুটি চাইকেল চলাব জানে নাই?
স্কুটি চলাবলৈ নাজানোঁ, পাটি চাইকেল চলাবলৈও নাজানোঁ, খাবলৈ জন্ম হলো আৰু।
অ এইতো বেয়া কথা কৰিলে।
ওম ওম। সেইটো এতিয়া কি কব আৰু কি?
এইবোৰ আচাৰ চাচাৰ বিক্ৰী কৰিব পাৰিলেহেঁতেন।
অ সেইটো হয় বাৰু।
অ
আচাৰ চাচাৰ, আচাৰ চাচাৰ
এই বাঁহ গছৰ আচাৰ বনাব আকৌ আচাৰ খাবলৈ ভাল নহয়।
বাঁহ গছৰ আচাৰ।
অ বাঁহ গছৰ সৰু পোৱালিটো।
উম
খৰিচাৰ আচাৰ বুলি যে কয়।
উম উম, আপোনালোকৰ ঘৰত বাঁহ